এ, আছো ভাল। তোৰ নাই আছো।
অ', কিহেদি বনাইছে? কি কি বনাইছে?
মই এ, দালি বনাইছো। তাৰপিছত ভাত। কেৰেলা আলু ভাজিছো তাৰ পিছত বেঙেনা পুৰিছো।
অ', ভাত এতিয়াহে বনাইছো। এতিয়া চোন হেৰি খাবই হ'ল।
অ এই আমাৰ মানে বা জনী স্কুলৰ পৰা অহা দেৰি হয় যে
অ'।
আজি হেৰি যেনিবা অলপমান সোনকালে আহিব। শনিবাৰ যে এ বনাই আছ আহি পালে দুইজনে খাওঁ একেলগে।
অ', আকৌ হেৰিও যে গৰমতো বেয়া। হৈও যায় যে।
অ', সোনকালে বনালে।
উম।
এই তাৰমানে বাহঁতৰ ৰাতিপুৱাই ভাত খাই নাযায়।
অ'।
অ', আহি পেলাই স্কুলৰ পৰা আহি পেলাইহে খাইহি সেইকাৰণে দেৰিকে বনাও। যাওঁতে চাহ টা বিছ স্কুল এনেকে খাই যায় আৰু।
অ', অ'।
স্কুলতো খাই চাহ তাহ উম। তুমি আহিলা কলেজত? বা
অ', মই আহিলোঁ। মই কাম এটাৰ কাৰণে গৈছিলো আহ হে এয়া মানে এডমিন এখন চাইন কৰাব লাগিছিলে।
অ'।
নহ'লে এতিয়া মানে বহুত ভিৰ আছিলে ল'ৰা ছোৱালী, ষ্টুডেণ্টৰ বহুত ভিৰ
অ'।
সেইকাৰণে এতিয়া নহ'লে এতিয়া যাওঁতেহে কৰিব লাগিব চাগে।
অ', চাহ চাহ নাপালা নেকি?
মানে আমি এয়া হেৰি। এক্সাম দিব কাৰণে মানে এডমিট খনত ভাইচ প্ৰিন্সিপাল চাৰ জনৰ চহী কৰাব লাগে।
অ অ অ
এ ছাৰজন এতিয়া আছে কিন্তু মানে বহুত ষ্টুডেন্ট আছে ষ্টুডেণ্টে ছাৰৰ ৰুমটোত ভিৰ কৰি আছে
অ কি পৰীক্ষা কিহত নো এইবাৰ তুমি।
এবাৰ মই বি এ প়চ
ফৰট চেম অ মৰিগাঁও কলেজতে আ। অহ
হে পৰীক্ষা আহি আছে যে তিন তাৰিখৰ পৰা
অ
কাৰণে হেৰি সেইটো চাইন কৰাব কাৰণে এডমিট খন চাইন কৰা কাৰণে গৈছিলো
অহ
কামতটো নহলে এতিয়া সেই ল'ছোৱালী বিলাকে ইমান ভিৰ কৰি আছে সিহঁতো সেই চাইন কৰাব কাৰণে গৈছে
আ অ উ
সেইটো কাৰণে এতিয়া মই যাওঁতেহে চাগে যদি ভিৰ হৈ নাথাকে যাওঁতে তেতিয়া কৰি নিম আৰু
অ মেজৰ কি লৈ চা
মেজৰ মই হিন্দী লৈছো
হিন্দী অ এনেও এনেই হিন্দী পৰীক্ষা দিছানে বাৰু এই বেলেগ যে হিন্দী পৰীক্ষা পাতি থাকে
অ অ সেয়া দিছো দি পাছ কৰিলো সেয়া প্ৰবীন পাছ
অহ তমানাৰ ডাঙৰ ব জনীও দিছিলে তেনেকে
পাছ কৰিলে নে মানে গোটেইকেইটা প্ৰবীণ পাছ কৰিলে অ অ
তাৰপিছত আৰু স্কুলত হেৰি নকৰিলেই বাই নাৰ্চত দিলো যে
অ অ
এতিয়া নাৰছ পঢ়িলে তিন বছৰ তাৰপিছত এতিয়া আকৌ নাৰছৰ চাকৰি পালে আৰু জি এম চি এইচতে কৰি আছে আৰু
অ এনেয়া তাতে থাকে কে আৰু তাতে অ
তাতে হোষ্টেলতে ভাৰা হোষ্টেল লৈ আছে আৰু
অ অ
অ সৰুজনী বাাৰু তেনেকে বি এ পাছ কৰিলে তাৰ পৰা কলেজো পায় তাই য যোগাৰ ফি মেজৰ লৈছিলে
আহ আহ।
পাছ কৰ পিছত বোলোনো কি পঢ়াম আৰু ভাবি ভাবিয়ে, নাৰ্চতে দি দিলো।
অ এতিয়া বা জনী পঢ়ি আছে নে?
নাই, নাই ওলাই তাইও এতিয়া চাকৰি পালে যেনিবা।
ক'ত পালে?
নগাওঁত পালে।
অ', অ', নগাওঁ
নগাঁও। অ', নগাঁৱতে থাকে ভাড়া ঘৰতে।
অ', এতিয়া এজনী বাহে ঘৰত আছে আৰু।
উম, এজনী বা ঘৰত আছে তাইও সেয়া দণ্ডুৱাতে কৰে যে।
অ', দন্দুৱা কোনখনত? এই হাই স্কুলখনত নেকি?
নহয় এল পি দন্দুৱা মানে সেইখিনি হালধি বাৰী বুলি কয় নেকি? এল পি অ এল পি এম ই।। হেৰি হৈ আছে আৰু।। লগ হৈ আছে স্কুলখন। তাকে ৰাতিপুৱাই যায় আকৌ এতিয়া আহে।
উম এতিয়া ইমান গৰম তাতে।
ওম গৰম।। এটাতে উম দিয়া, তোমাৰ মা ভাত পানী বনাই-' চাব চাগে ন
অ', মায়ে সেয়া ভাত পানী বনালে ৰাতিপুৱা।
অ', অ'।
আহোতে খাই নাহিলো আহোতে মই চাহে হেৰিয়েহে খাই আহিলো। চাহে মালপোৱা বনাই দিলে।
উম।
তাকে খাই আহিলো আহোতে, মানে নহ'লে আৰু ভাত খাই।। তেতিয়া দেৰি হৈ যায় যে।
আহ
তাৰপিছত আকৌ বেংকৰ কাম এটা আছিলে। সেইটো কাৰণে সেইটো কাৰণেও আহিছিলো।।
অ', কাম হ'ল বেংকত?
নহলে এতিয়া আকৌ যাব লাগিব বেংকলৈ। বলেহে
কোন বেংকত?
এই ইউকো বেংকটো যে।
অ', অ'।
তাতে মানে একাউণ্ট এটা খুলিব লাগে।
অ।
যাম বুলি আছিলো, গ'লো বাৰু হেৰি সিহঁতে এতিয়া দেৰিকেহে মাতিছে।
অ অ এইখিনি সময়ত ভিৰ হৈ থাকে যে ন, সেই কামবিলাক পিছতহে ভাটি বেলাহে হয় সিহঁতে
উম, ফাটি পেলাই এতিয়া আমি ভাবিছো ছিলো চাগে সোনকালে কৰি দিব আৰু, সোনকালে গলে। সোনকালে যাওঁতো নকৰি কৰি নিদিলে দেই কিহেৰে যাব দিছে।
অ
এ, ইয়াৰ পা গৈ ভাত চাত খামগৈ আৰু এতিয়া আহোঁতে খাই আহা নাই।
উম, উম।
আপোনালোকে এতিয়া ভাত খাবনে?
তে খাম, এতিয়া ইমান গৰম হৈ আছে যে।
অ', অ, এতিয়া গৰমে হৈ আছে অ।
অ', বনাই হৈছেহে, গৰম হৈ আছে বোলো অলপমান ঠাণ্ডা হওক।
অ।
জনী আহি ৰেষ্ট লৈছেহি। অলপ দেৰিকে খাম আৰু, হে গৰম দিনত ভোকে নালগেচুন তেনেকে ন?
অ', অ', সেই পানীহে খাবলৈ মন গৈ থাকে, গৰম যে একদম। বেছিয়ে মানে গৰমতটো দিছে
উম, তাতে হঠাতে দিছে ছে ন? এনেই ঠাণ্ডাই হৈ আছিলে।
অ', এইকেইদিন বৰষুণনে পৰি আছ ছিলে আকৌ লগতে গৰমটো দি দিলে একেবাৰে ইমান। একে গৰম দিছ ৰাতিপুৱা ছটা মান বজাৰ পৰাই ৰ'দ দিয়ে
অ', ৰদটো ওলাই আছে কালি আজিয়ে। হঠাতে ৰ'দ দিয়াৰ কাৰণেহে বেছি গৰম লাগিছে ছে এনে অলপ অলপ দি থাক আহ ইমান গৰম নালাগিলে হে টেন অন বাৰতকে কেজানি এইবা হেৰি হে গৰমটো কম হে ন? অইন বাৰতকে। অইন বাৰ বহাগ মাহতে হয়য়ে নহয়। বহুত গৰম।
অ', অ', এইবাৰ আকৌ অলপ দেইকে দিছে গমটো কিন্তু দিছে বাৰু গম।
উমহু, এবাৰ বহাগতে বৰষুণ। হেইকাৰণে গৰমতটো অনুভৱ নহ'লেই।
উম।
এনে একে বহাগৰ মেলা সপা যে যাবই নোৱাৰি।
অ' হেয়ীয়, বাঙিয়া মেলা চাবলে গ'ল?
বাঙিয়া মেলা চাবলৈ নগলো নহয়, যাম বুলি ওলাইছিলো। এয়াচত এইয়া তোমা মোৰ লগৰজনী যাব নোৱাৰা হ'ল।
অ'। অ', ময়ে মোক তোমাৰ ভন্টি এজনী আছে নহয়? অ', তাইয়ে মই। গৈছিলো, তাই লগৰ ছোৱালী এজনী আছে, দলৈচুপাতে ঘৰ। অ', সিহঁতক, ঘৰতে মানে ভাত খাবলৈও গ'লো, আকৌ বাঙিয়া মেলাও চালোগৈ।
অ'। মই চাই পোৱাই নাই, বাঙিয়া মেলা।
অ' হেই চাৱ পায়ে, বেছি দূৰত নহয় নহয় ইয়াৰ পৰা, অকমান গলে হয়ে পায়ে যায়।
অ' গৈ পোৱাই নাই যে এবাৰু। উম, উম, এবাৰ যাম বুলি ওলাইছিলে হেয়া ন গ'লো আওঁ।
উম, ভাটিবেলা মানে যাব পাৰিলে হয়, দিনত বহুত ৰ'দ। একদম বহুত গৰম। মুকলি যে মানে জেগাখিনি।
উম, মানুহ ধেৰ হয় চাগৈ ন?
হু, একে ভা এ সন্ধিয়া সময়ত মানে মোৰ ছোৱালী, এ লগৰ ছোৱালীজনী ইচ ষ্টেটাছ দিছিলে মোবাইলত। একে মানে যাব ব নোৱাৰা ভিৰ মানে, একে মানুহে মানে নধৰা হৈ আছে ইফালৰ পৰা সিফালে যাব নোৱাৰে মানে।
অ'।
পাও একেবাৰে মানে হাহাকাৰ হৈ আছে, ধেৰ মানুহ।
পুলিচ গাৰ্ড থাকে।
অ একে পুলিচো আছে পুলিচো গৈছে আকৌ মানে সিহঁতৰ আহে তেতিয়া পিক যাম হৈ যায় যে
অহ
সেইটো কাৰণে পুলিচ বিলাকে হেৰি কৰিবলৈ যায় আৰু কিন্তু পুলিচও পাতা পোৱা নাই মানে ইমানেই মানুহ
উম এনেও বেছি বেছি হলে যাবই লাগিব ন কবাত কাজিয়া পেচাল হয় বুলিও পুলিছ সেয়া লাগিবই উম উম তাকেএবাৰ মান কোৱা
এ হেৰিয়ত তোৰ হয় নহয় সেনেকুৱা মানে বাঙিয়া মেলা চণ হলে আমাৰ এইফালে বনপোৱা ফালেও মেলা হয় তাতো সেয়া তাত তাত কিন্তু ভাল আছিলে তাত হেৰি মানে ইমান গৰম নহয় জেগা খিনি অকনমান মানে গছ চছ আছে যে তাত তাত হে তাতহে ভাল লাগিলে বাঙীয়া মেলাতকৈ বেছি বাঙীয়া মেলা মানে ৰ'দ ৰ'দতে মানে খুব ভালকে চাব পোৱা নাই
অ তাত গোঁসাই লে বনপোৱাত
মন প গোসাই উলিয়াই নলিয়াই জানো ইমান ভালকে নাজানো মানে হে আমি এ বাঙিয়া মেলা চাই পেলাইহে তাত সোমাইছোগৈ
অহ দোকান বজাৰ বহিছে আৰু
বহা নাই অলপমান বহিছে আৰু মানে সিহঁতৰ সেনেকা পালে আৰু বাঙিয়া মেলা দিনাখন মেলা এখন পাতে আকৌ হেৰি ৰাতিলৈ থিয়েটাৰ পাতে এ গাঁৱতে
সনেহঁৰ বােঙিয় মেলাত বহুত ঠাইতে পাতে ন
অ ইয়াত পাতে ন এনেকে হেৰিত অ
কঠাপুৰিত পাতে ভোৰ বন্ধাত পাতে ময়নগুৰিত পাতে
আপুনি চাই চাবলৈ গৈছিলে নাইব
বহুতটা পাতে এ মেলা নে পাতে আৰু এনে ভাওনা চাওনা ডলি ডালি এনেকুৱা তাতে
ন আমাৰ গাঁৱতো সেই দলেি জলিয় পাতিছিলে আৰু বেলেগ মেলা পতা নাই, আমাৰ গাৱতো সেই জল্দি জল্দি পা ৰা ৰাতিলে
অ'। দিয়া হব দিয়া ন উম উম অ